অ কি খবৰ মইনা
একদম ভাল তোমাৰ কোৱা
কি বাকি
কি কৰিছিলে কচোন
এ এইটো কৈ দিলো নহয় এম
হুম
হা
কি কৈছে শুনা পোৱা নাই এ ৰ কিবা কিবি আহি যায় ৰয় নে তা
ইয়ে
সি মোৰ কেমেৰা ফুলাই গৈছে অ' ক।
মোবাইলটো কানত নলবিয়ে।
নহয় নহয় বন্ধই কৰা আছে হ'লেও কমেৰা খোলাই গৈছে ফোন মোন দিগদাৰ। উম
কি কবি এ
খোৱা গৈছে নেকি, যদি খোৱা গৈছে কাটি কিনে আৰু মাৰ তেনেহলে।
হ।
যদি ভুল কিবা পোৱা গৈছে তাক কাটি কিনে আৰু মাৰ, মই কৈছোঁৱেই কোৱা গ'ল বুলি। কিবা এম পোৱা গ'ল আৰু, অ। অ।
হব দে।
অ দে। ‌
উম।
উ। বেয়া গৰম লাগিছে।
য়া বিহু, মইতো গৰমতো কম বলো
অ কম্বল নোৰো মই এখন বেড চিট
অ হা, সেইটোৱে মানে ন, ন, তাকেতো নল'লে কিবা
অশান্তি লাগে, অ মোৰো নাহে টোপনি। এটা এটা গাৰু আৰু এটা কম্বল লাগিবয়ে মোক।
চাইডোত না, ভৰি ল'ব, ময়ো লও, লাম্বা এটা আছে মোৰ লাম্বা এটা।
ত মোৰ ভৰিতকে বেছি মই হাতত তহে লাগে মানে হ
নালাগে আৰু মোক, মোক ভৰিত লাগে। আৰু যদি টোপনিটো মোক যদি এনেকুৱ কোনবা ধৰে এনে ভোলতে, মই পোতোককে হাতখন গুচাই দিওঁ। আগৰ পৰাই মোক আ কৰিব নিদিয়ে
অ আৰু মই তোলোকে সাৰ পাই যাওঁ।
অ মোক, তাকে ভৰিৰ খোজোতো সাৰ পাই যাওঁ মানে।
উম ময়ো
তলমুট।
উম বহুত পাতল মোৰ।
সেইটো হ'লে বেয়া, একদম মানে সেই হ'ব লাগে যোনো একদম মানে এই গান চান বাজি থাকিলেও যে একদম মানে টোপনি গম নাপায় সেনেকুৱা হ'ব লাগে ভাল।
মানে আমাৰ মানে ইমানটা ঠিক নহয় না ঘৰৰ সেই সেইটো কাৰণে এনেকুৱা
অঁ চেম চেম অঁ অঁ অঁ সেইটোয়ে সেইটোৱে টোৱে মোৰ অঁ সেইটোয়ে ঘৰৰ সেই পৰিস্থিতি সনেকোৱা হলে সনেকোৱা বোৰ সেই হয় বো
সেইটো কাৰণে মানে পুতুক কৈ উঠা যায়
মোৰ অঁ সেইটোয়ে মোৰো সৰুৰ পৰাই এনেকুৱা
সেইটো কাৰনেই
সেইটোকাৰো বেছি ভাগ খুব আছ্ত
উম
পানী
উপায় নাই আৰু কৰি লঁও আৰু
হয় দে
এইটো কৰা পিছতো হৈ যাব না তোৰ অঁ চাবমিট কৰি দিবি
তাৰপাছত কৰাৰ পাছত মই কি আহে আৰু
আৰু আহিব আৰু পাঁচটা আহিব
হম
উম সেইকেইটা যাব গোটেইখিনি পাচ তাৰপিছত তোৰ সেই তই প পাবি পইচাঁটো
পাঁচটাৰ মাজত যদি ভাব এটা ফোনত বোলে কিবা বোলে কটা গ'ল বা ভাব মানে আধাতে বোলে চিগনেল নহয় তেতিয়া সেইটো একেবাৰেই কৰি নিবি
সেইটো সেইটো কটা যাব তই নাপাওঁ সেইটো
এ অঁ আৰু
উম
সেইবোৰলৈকে ধৰি সেইবোৰ ধৰিব নালাগে ন
হয়
এতিয়া এতিয়া মানুহবোৰ ন এ এই যে টাৱাৰৰ ওপৰত বহিব লাগিবচোন
উম এটা এটাটা ওপৰত বজা লাগিব অঁ
উম মূখত কিবা ভৰাই ছা নেকি
এই বিস্কুট আঁহ বিসকুট। মানে মোৰ মানে। নহয় মানে ভাত অকমান খালো মোৰ খাব মন নাছিল। ভোক লাগছে দালি ভাত।
ময়ো কেতিয়াবা ৰাতি এনেুৱা ভোক লাগে না আধা ৰাতি। দি। অ পাকঘৰত বিচাৰি থাকো কি থাকে আৰু সেইটো সময়ত পাকঘৰতো একো নভাব, বিচাৰিচোন একো নাথাকে বিস্কুতো নাথাকে বি বিস্কুতো নাথাকে ন পানী খাই কিনে অ চি ছি। আৰু পানী খাই কিনে। না ইমান বেয়া লাগে।
ম হম উম উম উম উম মোৰ
স কিছুমান যে মানুহে যে একদম থৈয়ে দিয়ে ন আনি আনি খা নাখা হলেও থৈ থৈ দিয়ে।
এ এই এ এইও চোন হেনকা এ।
ফিজত। অ।
তাই পুৰা এনেকে থৈ থৈ দিয়ে ইনেকা খাই থাকে। তাই কৈছিল একদিন।
আৰু দ কি টেনচন আছে? এজনীহে।
অ।
ক'ব লাগে ত তোৰ। তোৰ আৰু কি চিন্তা তই এজনী হে।
উম তাতে আৰু দুইটাই কামে কৰে।
অ অ আৰু এইযোৰ অ। সাৰা সাৰা কৰোঁ সেইটো টো নৰ্মালি। বাকী ইমান বাহিৰৰ ইমান সেই নাই ন
উম কিন্তু তাই কিন্তু পইচা। কিন্তু বহুত উৰাই দে। লাগাতকে বেছি উৰাই তাই। তাই মানে, ইমান ইমান দামী, দামী বস্তু কিনে, মানে সিহঁতে মানে সিমানৰো ধনী নহয় না। যিমান তাই, যিমান দামৰ বস্তু।
হা হা হা।
উম। অকমান অল চাই কিনে কিনব লাগে? হা
লয় কাপুৰ
চব বস্তু চব বস্তু তাক দামিয়েই লাগে আকণ যদি কিবা ধ মই যদি কিবা কম দামী বস্তু ক কিনা বুলি কওঁ মই ত তাই কৈ অ হয় নেকি এনেকে কৈ দিয়ে থৈ দিয়ে মানে এইটো যদি মানে দামী বস্তু বুলি ক কিবা এটা
তোমাৰ লৈছ অ হেনেকৱা
কিন্তু এই কম কা বস্তু কও তাই কয় অকল সেনেকে কৈ দিয় অ আচ্ছা সেনেকে কৰি থৈ দিয়ে উম।
এই কি কি ভাবিছ
আৰু তাই তাইৰ লগত তাইৰ লগত বস্তুবোৰ মিলাব খোজে যে মই তোতকে বেছি ময়ে লৈছো সেনেকা টাইপত
অহ ছঠ বৰ
উম ভাল নালাগে
যাব যাবি ঘৰিব যাবি তোমাৰ বন্ধু প্ৰিয় বন্ধু
হ নাই আমি যাম দে একদিন
তাই লগত অ তোৰ লগত এ তোৰ লগত গলে মজা হ'ব? তোৰ নাম লৈছে তাই
নহ তই মই কি মজা হ তাইৰ লগত গ'লে
এনে মজাৰ অভাৱ নাথায় কিবা কিবি বকি থাকো আমি হাঁহ থ দে।
আমি আমি জজ কৰি থাকিম।
এনে আৰু কিছুমান কথা খাই উঠ থা তাৰদাৰতো নহ যাম দে চাৰিজনী ওলাম দে এদিন কি হয় ন ন সেই দিন যদি মানে সেইনে যদি মানো ভাল চাল নালাগে আৰু নোলাও আৰু
এনজয় কৰিম ৰ মোৰো কেইটামান কাপোৰ নতুন আছে সেই সেইকেইটা পিন্ধিম।
মই মোৰো আছে পিন্ধাই নাই। মোৰো পিন্ধাই নাইটো, ওলাব পৰা নাই না মই এইটো সেই বোৱাৰ পৰা মো টো ওলোৱাই নাই। লাষ্ট বাৰ ক'ত বা গৈছিলো মনতে নাই ৰ। এনেই চাগে এই বাৰ বাৰ এই অমুক যায় আকৌ
হম, হম। মইযোৰ লাষ্ট চিনে, অ, গম পাইছো। লাষ্ট চিনেমাই চাব গৈছো আৰু নাইয়ে।
মইতো সেইটোও চোৱা নাই, কেতিয়াবা যোৱা বচ চাইছিলো, সেইটোও সেই এইটো ৰৈ ৰৈ সেইটো।
উম, উম, উম।
নাই চোৱা।
চিনেমা চাই কিনে মজা, চিনেমা চাই কিনে মজা লাগে।
অ', অলপমান ভাল হলে ভাল লাগে।
উম, এইতিয়া এখন নতুন চিনেমা এখনো ওলাইছে নহয়! এই ছোৱালী ৰিল যে বহুত ভাইৰেল হৈছে ল'ৰাটো যে সেই এ দানণ্ডিডাল যে ভাঙি দিয়ে যে আইচ ক্ৰীমৰ দৰে যে দানডিডাল ভাঙি দিয়ে তিছত মানে সি যে মানে সেই খোজে নহয় যে মোক মোৰ মই যাক ভাল পাওঁ তাই যাতে মোক বহুত বেছি ভাল পায় অকল মোকে ভাল পায় যাতে সেনেকুৱা টাইপৰ এটা আছে ৰৰিল মানে অসমীয়াত কৈ আছো মানে অ ভালকে ক'লে বুজি পাবি কিন্তু মই অসমীয়ত ক'ব লাগিব ন ত উপায় নাই। সেইটো চাগে বুজি নাপাবি। এটা আছে বিল। বহুত মানে চিনেমাখন নতুনকে হৈছেহে ৰিলিজ হৈছেহে, মোৰ চিনেমাত দি আছে। সেইখন চাব যাম বুলি ভাবছিলো। এ আমাৰ স্কুলত এটা মানে ইহঁতি আৰু। টঃ পিছত কি সোমাই যাব নে দে।
কোনে?
হা?
যাব নি দে?
এ যাব নে দে। চিনেমাখন মানে অকমান ভাল লাগছে কিন্তু মোৰ চাব মন আছিল বহুত। নাজানো।
অলপমানে কান্দি দিবি যাব দিব দে।
উল্টা গালী হে দিয়ে।
পুৰণা টেকনিক।
অ কৰিছো ছিলো মই সেইটো উপায় নহ'ল এইবাৰ কাম নিদি
উফ গ'লে শুকাই গল ফ্ৰিজৰ পানী খাও ৰ
খা খা
কনী আছে খাবি নেকি উহু
কনী নখাও এই গৰমত এনে কিন্তু সদায় সদায় খাব লাগে কণী
অ ভাল ভাল অ খাব লাগে আৰু এটা নহয় মানে দুটা তিনটাকে খাব লাগে দুটা তিনটাকে খাব লাগে এ অ অ ভাল কিন্তু গাখীৰ কণী ড্ৰাই ফ্ৰুট
অ গাখীৰ খোৱা যায়
শুকান অ শু শুকান অ বা দিথ
অ গম পাইছো সান্দোৱে খাওঁ ৰ বাকী অটছ খাওঁ মই
এৰে কেনেকে খা ৰে মোৰ পৰি আছে মই নাখা চব একদম মানে কিবা লাগেচোন কিবা হস্পিতেলৰ খানা একবাৰ
কিন্তু উপায় নাই খাও আৰু ন সেই খালি আৰু পেটটো পুৰা ভৰি ভৰি থাকে আৰু সেনেকোৱা ভাল লাগে সেইটো কাৰণে নহলে কিবা বেলেগ বস্তু খালি পেটটো আৰু আৰু ভোক লাগিব ধৰে আৰু মোৰ ভোক ভোক এনেও এনি টাইম লাগিয়ে থাকে
ভাল হে ভোক লাগিলে মোৰ ইমান নালাগে মোৰ মানে লাগিলে একদম বেয়াকে লাগিব এবাৰ দুবাৰে মই সেনেকা নালাগে মোৰ আৰু মানে কি জান দিন টোত মানে এনে খাই থাকিব ভাল হয় কিবা কিবি কিবা কিবি খাই থাকব লাগে জানা মই নাখাও মই নাখাও অ
মোৰ মোৰ মোৰ খাব বহুত মন যায় কিন্তু মানে মোৰ আলচি লাগে উঠি আহিবা কাৰণে তাৰে পৰাই বিছনাখনৰ বাহিৰে সেইটোয়ে মেইন কথা আৰু মানে সেনেকা বস্তু টো নাথখে খাবা কাৰণে মানে তোৰ ভাল বস্তু থাকিলেও ভাল লাগে না সেনেকোৱা বস্তুৱে নাথকে তুমি কিহে খাম এইটো মানে সেনকে থাকি যা পানী খাই থাকো
এ মোৰ বাহিৰৰ বস্তু ইমান নাযায় অ বোলে কিবা আ অনিল কলচল অনিল সেই ম মই খাই দ ভাল পাওঁ মানে হেল্ডি বস্তু খাই ভাল পাওঁ। তেৰ মানে মটো ভাল লাগিল
অ কি কৈছা
এ মানে মটো ভাল ‌নাই।
অ অ সকে অকণ সকলোবাল লাগে বতকে বেছি
এ ত ত হৈছে ত মহুত হৈছে সময়ত
অকমান লাগিব তেতিয়া হ'ব তাৰিছত এই হা
মই সময়টো চা
অ কিমান হৈছে লাচাও
চাহ
অ কাট কাট
তাকে
উম